অ'
কি কৰিছা?
মই এনেই আছো। তুমি?
আছো আৰু এনে। বাকি খবৰ খাতি। অ' আছো আৰু যেনে তেনে।
আছা আৰু অ' ভাত পানী খালানে নাই।
উম, খালো।
কি খালা?
কি খালোঁ মানে মাংস বনাইছিলো।
অ' তুমি বনাইছিলা।
উম।
ৱাহ তুমি বনাব জানা।
নো আকৌ শিকিছো আৰু কি কৰিম আৰু টাইম পাছ।
অ' ডাঙৰ হিচাপতিয়া শিকিব লাগিব ন'।
ক হে।
মটৰ একো বনাব নে জানো।
এক নাই চলত হে।
মই ডিম বনাব জানো বইল সিজাইাব জানো অকল আৰু গৰম পানী বনাব জানো চাহ জানো।
হে বহুত ডাঙৰ কাম কেইটা জানা সেই মইয়ে নাজানা কাম কেইটা তুমি জানা।
চাইছা আমই ইমান ধৰা প্ৰ মই এইবোৰ বনাব জানো।
একদম।
বাকী তুমি কি কি কি জানা বনাবলৈ?
মই কি জানো একদম ডিমৰ দকাই জানো দালি জানো। আলু ভাজি লাগি ত ভে ভাজিবিলাক যে সেইখিনি জানো। আকো চাৱতালানো। চাহ এনে দালি সেইবিলাক জানো আৰু বেলেগ একো নাজানো আৰু ভাত চাত বনাব জানো।
মানে সৰু সৰু বস্তু বোৰ জানা আৰু কব গ'লে।
অ' সেইবিলাকে আৰু মানে নাজানো।
অ', অ'।
কনে
হা হা?
আপুনি?
মই কৈছোচোন মই তোমাৰ জানো প্ৰথমতে ডিমতটো সিজাবলৈ জানো।
উম।
আকৌ ফ্ৰাইড ৰাইচ বনাব জানো মাজতে বনাইছিলো আৰু লগ চ পালে ম'ম' বনাব জানো লগ পালে হা কাৰণ মই ইমান খিনি কাম অকলে কৰিব নোৱাৰো।
আচ্ছা কেতিাবা লগ পালে বনাম।
অ' আহিবা আকৌ তুমি ভণ্টিডোখৰত।
তাকে যাব লাগে তুমিতো আহিব পাৰা।
এ মই নাযাওঁ আৰু মই কি বুলি যাম ক মোৰ ধৰা যাবলৈ এলাহ লাগে।
এলাহ কিয় লাগে ভন্টিউতাৰ লগতে গুচি আহিবা আমাৰ ইমান ধুনীয়া গাঁওখন আছে ইয়াত। চাই যাব পাৰিবা এই চহনো কি দেখা কোৱাচোন।
সেইটো বতলৰ গাও ন?
উম।
কি কি আছে গাঁৱত কোৱাচোন পাৰ চাৰ আছে নে নাই?
পাহাৰতটো নাই বাৰু কিন্তু ক'ব গ'লে পাহাৰতকেও বহুত ধুনীয়া জেগা আছে আমাৰ ইয়াত।
কোৱাচোন কি কি আছে?
জংঘলছে এইটোয়াতো একোৱে নাই বাৰু জংঘল আছে আ গছ আছে না নদী আছে আমাৰ এফালে ধুনীয়া নদী এখন আছে। উ, উম, মই নাজানো বাৰু।
এই কাটৰিব লাগে আকৌ।
এনে থাপাক থুপক কৰিব পাৰো।
চাবা ডুবি যাবা বেছি নানামিবা।
নহ নহ এনেই পানীৰ ভিতৰত মানে ৰখি পেলাই থাপাক থপক সেইবিলাক কৰিব পাৰো আৰু।
এ বুজিছো বুজিছো বেছি আগলে গলে চাবা একদম তোমাক লৈ গোছি যাব ওতোৱাই।
তাকে হে ৰখা মানে ধৰিবলৈ একো মানুহ নাই বাৰু।
আমাৰ ইয়াত পুখুৰী আছে আমি পুখুৰীতে সাঁতোৰো।
তাকে দেখিছিলো পুখুৰীটো নামিছিলো পুখুৰীটো।
অ' তুমি আহিছিলা ন সাঁতুৰিছিলা তো নামিছিলা। ফাকুৱাত গোটেই কালাৰ কালাৰ দাঁতে মুখে গোটেই কালাৰ কালাৰ হৈ গৈছে
কাপোৰ দাক এতিয়াও নগলে পাই
মোৰো নগলে মোৰ তেনেকেই আছে গোটেই ধৰা বগা টো না গোটেই পিংক কালাৰ হৈ গ'ল
মজা মোৰ টপটোপিনি কেনেকুৱা লাগিছিলে
ওম বহুত বেয়া লাগিছিল দে বহুত এ
যাম চাগে বাৰু মই এই ভাদ মাহত যাম
ভাদ মাহত ভাদ মাহত কিয়
তোমালোকৰ ঘৰত কিবা আছে
আমাৰ ঘৰত অ ভাদ মাহত গম নাপাও দেই
ভাদ মাহত কি হয় গাঁৱে গাঁৱে
এয়া কি কয় নাম গাই
উম
অ সি তাতে আহিবা
হম
অও ভাদ মাহ মোৰ জন্মদিনো আছে তাৰিখ ছয় তাৰিখ
তাকে
অ
এডভানস দি যদি যাম তেতিয়াাহ'লে পাৰিবা আৰু কিবা এটা পাবা আৰু কিবা এটা দিম আৰু চাগে
হয় নেকি
উম
বাহ কি কয় পিছে এইপিনে তোমালোকৰ মানে জংঘল আছে ন
আছেও গোটেই বাঁহ গছৰ পৰা ধৰিলে আঁহত গছৰ পৰা ধৰিলে ৰবৰ গছ চব আছে যি শুনিবা তাৰ ইয়াত চব পাবা
ৰবৰ গছো আছে
উম আমাৰ ঘৰত আপেলৰ পৰা ধৰি লওক চব আছে উম আপেল কমলা চব
আপেলো আছে আপেল লাগে
আহ এতিয়ালৈকে লগা নাই বাৰু
অঁ অঁ মানে তুমি কেনেকৈ লগাইছিলা কোৱাছোন আপেল গছজোপা
আপেল গজোপা মই লগোৱা নাই মোৰ সৰু ঢাকনীয়ে মোৰ পাপাই লগাইছিলে উম ফল মূলৰ গছ হৈছে মোৰ পাপাৰ ডিউটি ফুল ফুল চুল হৈছে মোৰ ডিউটি
মানে সেই তেতিয়া তুম জন্ম হোৱা পা বুলি আপেল লগাগাই নে আাৰ ন লাগে আপেল নালাগে মানে তোমাৰ এনেকুৱা জেগাত নালাগে ঠাণ্ডা জেগাত লাগে
সেইটো হয় বাৰ ইয়াত লাগিলে টেঙা হ'ব
অ হ'ব পাৰে নালাগে চাগে মোৰ মতে আজিলৈকে দেখিছে জানো লগা
উম হ ফোন লাগিলেও পৰি যাব আছে বেছি নহয় মানে মোতকে ডাঙৰ আৰু
অ তোমাৰছে ডাঙৰ এ তোমাৰছে ডাঙৰো কিয় তুমিও চাপৰে
ই অ ইমান াট্টা কৰিব নাপায়ৰে মানুহ তুমি ল'মব বুলি
চ' ধেমালি
পি মই মুি পাইছো মই চিৰিয়াছলি নাই নিোা
হয় নেকি
যদি চিৰিয়াচলি ল'লেোৱা চুলি কেইটাাল নাবাছিলে হয় বোলে
ইছলাম বাহিৰত গৈিছে ইমান মহে খামৰিছে ব
হা হা
বাহিৰত বহি আছে ইমান ম'হে কামৰিছে।
এ, মই কত বহি আছো ন মই পুখুৰী পাত বহি আছো।
তাতে তোমালোকৰ ঘৰৰ ওচৰত কি পুখুৰীও আছে। বাহ, তোমালোকৰ লােৰে আমাৰ পিনে মোৰ ঘৰৰ ওচৰত পুখুৰীয়েে নাই।
একদম সেইকাৰণো ৰাস্তাৰ মুখৰে ঘৰ হ'লে এতিয়া প্ৰব্লেম।
সেইটোৱে আমাৰ একদম। পিছফালেও আছে দুই তিনিটামান পুখুৰী কিন্তু সেইকেইটাও এতিয়া ইমান চাফা নহয় লেতেৰাই।
থাকে আহি যদি আহা তেন্তে হ'লে মই চব ফুৰাম নদীৰ পা ধৰি লৈ গোটেই গাওখন ফুৰাম।
উম, মই লগৰো কম ৰবা যাই নেকি।
উম, সু যাবা যদি আহা তেন্তটো ল ভাল ফটোশ্বুতো হৈ যাব তোমালোকৰ।
অ, দাদাক কৈছা আমাক মাৰতিছো বুলি।
উম, হয়,
দাদাক কৈছে আমাক মাতিছো বুলি।
ইয়েছ।
এ তোমালোকে ছইজ মই কৈছো। অফাৰ দিছো ফটোশ্বুটৰ ঘূৰিবলৈ জেগা চাবলৈ। উম, ৰাজাপা
ভাল লাগে।
ৰাজ হাহ দিছ্ত চ'ব আছে।
ৱাহ মোৰ গাঁৱৰ জেগাবোৰ মানে বহুত ভাল লাগিল দেই কব গ'লে।
থাকি যাবা।
এ কিন্তু বেছি দিন থাকিব নোৱাৰিম ন কাৰণ নেটৱৰ্ক নাপায় আকৌ ফাইভ জি নচলিব।
তোমাৰ ফাইবাৰ আছে।
বহা, ফাইবাৰো আছে তেনে ঠিকে আছে থাকিব পৰাকে যাব পাৰি।
উ
কাৰণ মানে ফোনৰ নেটৱৰ্কটো। য'ত ত নচৰে ন তে বয়য়া মানে তোমাৰোকৰ সঁচাকে তাতে ফোন নেটৱৰ্ক নচৰে ন।
উ
হয়'নে।
চলে চলে চলে কিয় নচলে।
সেইটো ঘ ফাইভ জি লৈ লৈছা, অ, চৰি ৱাই ফাই লৈ লৈছা।
উম, চলে এ জিঅ'টো অকণ প্ৰব্লেম দিয়ে এয়াৰটেল টো ধুনীয়া চলে।
অ, মোৰ ইয়াত দিলে বাৰু।
উম, ধুনীয়া চলে ফাই ফাই চলে। ৰীল, বনাব লগা জেগা কি কবা জেগা মই ইয়াতে উঠো।
অ, অ, পুখুৰী কাণত।
উম, পুখুৰী পাৰে পাৰে উঠি লওঁ।
ভণ্টি এটা পুখুৰী আছিলে সেই পুখুৰীতটো আমি নামো আগতে সাঁতোৰো মাছ ধৰো। বিহু হ'লে তাতে জাল মাৰে আমি মাছ মছ চাবলৈ যাওঁ।
উম, নহয় দে ভালেই জেগা কিন্তু মোৰ বহুত ভাল লাগিলে।
ভাল লাগিছে এই আমাৰ জেগা ভাল লাগিবই জানোৱেই না।
ইচ, ইচ সেইটো বুলি নহয়। মানে সেইকেইটা দিন মানে কি মানে ইয়াত মানে আমি এইবিলাক পাই থকা পোৱা নাই ন। কিন্তু সেই তেনেকুৱা জেগা মানে চব থপ খাই পেলাই যায় মানে চব মানে চ'ব লগৰ। মানে কথা পাতা খেলা ঘুৰিবলৈ যোৱা।
আমাৰ এনেকে আৰু ক'ব গ'লে আমি এনেকয়ে থাকো গোটেইখিনি পোৱালি।
আমাৰ ইয়াত নহয় না তেনেকুৱা মানে চ'ব বিজি থাকে।
বিজি থাকে নেকি অ'
প্ৰতি সময়ত থাকে আৰু পিছত আকৌ একৌ মিচৰি মিচৰি হৈ যায়
দুখ লাগিছে আমাৰতো জানাই আমাৰ গোতেইখিনি একেলগে থাকে। একেলগে খেলোঁ গোটেইখিনি লগ হৈ অ', পিকনিক খ বাহা পিকনিক খাইছিলো কিমান ভাল লাগিছিল ন
এ একদম মোক ফুলাটোো মোৰ এতিয়াও মনত আছে আপোনাৰে
মোৰ মুখ ফুলিছিলে জনো পাহৰি গলো নহয় মই
উম মোক ফুলাটো এতিয়াও মনত আছে বাৰু
হ'ব হ'ব মুখ খোলা নাছিলে কাম কৰাৰ পিছতো কাম কৰাৰ পিছতো নাই কৰা বুলি কৈ দিছে বেয়া লাগি গৈছে মোৰ
সেইটোও হয় বাৰু চবে কৰি আছোন অ সি তেনেকে কৈ দিছা লাগে আৰু মই বুজি পাইছিলো বাৰ তেতিয়া সিমানতে মানে ফ্ৰী হোৱা নাছিলো ন তোমাৰ লগত তেতিয়া মই বুজাবলৈ বা ক'বলৈ
তাকে মোৰ দুখ লাগিছে
যদি বাই চানসৰ যদি মাৰি দিয়া সেইটো
মই নামাৰো কাকো
হে
নামাৰো এনে ধেমালিত বেলেগ কথা ধেমালিতো ধেমালিতো মাৰ খাই চাও চাগে
খাইছোগে নাই খোৱা ধমককে খাইছিলো পিঠিত।
ধেমালি বেলেগ কথা এনেই তোমাৰ চিৰিয়াচ কে নামা কাই যে নালাগো ইমান
উম এইটো মই গম পাইছো বাৰু তোমালোকৰ ফালে যে কোন কাজিয়া নালাগে বুলি তেনেকা ঘৰ মানুহ
সেইটোয়ে মই ভণ্টিৰ লগতে আজিলৈকে বেয়াকে কাজিয়া লাগিব পোৱা নাই আগমহুৰ্তত কৰিয়া লগত পিছ মুৰুহটত ভালে হৈ য তাই ফোনটো পেলাই পেলাই দিলো হা মই মানে পেলাইিলো মানে ভুলতে পৰি গৈছিলে তাই খঙতে গুচি গ'লগে তাৰপিছত ফোন কৰিলো দুই তিনাৰ ফোনটো কাটি কাটি দিলে তাৰপাই ফোন কৰিলে মইতো বেয়া পালিল নেক কৈছে নাই পোৱা দে কৈছো মই জানি বুজি কৰা নাছিলো কৈছে হব হব দে একো নাই বোলো
উম কিন্তু খং উঠিলে তাই একে দুৰ্গা গোঁসানী বাৰু
এ একদম আমাক খং নাই কৰা বাৰু আজিলৈকে পিছত মানে খং কৰিলেও ভাল হৈ যায় আমাৰ
কিছফালা কিন্তু আ মোৰ লাগিছে দেই এবাৰ এবাৰ লাগিছিলে এটা কিলিপিৰ কাৰণে
কেলিয় নে কেলিপ
হেল্ল'
হেল্ল'
এটা কিলিবৰ কাৰণে লাগিছিলে কাজিয়া এ এটা কলা গাধা ৰঙৰ সেইটো কি আৰু মানে মোৰ লৈছিলো তাই কাৰণেটা লোৱা হৈছিলে মোৰ কলাতো পচন্দ লাগে গ'ল
উম
দেই বাট দাদ মানে মোৰ দাদাই তাই দি দে সেইয়টো লৈ পেলাই বুলি দুইজনীৰ কাজিয়া
হে ৰাম
পিছ মে হেৰি দহ মিনিট মান কাজিয়া চলি তাৰপিছত মই পকৌ মিলি গলো আৰু নি
অ', মোৰ আমাৰ ইমান কাজিয়া নহয় কব গলে আমাৰ ভাইকে একে মান গোটেই খিনি একেলগে থাকো ন সৰুৰ পৰাই একেলগ খেলি আহা
অ',
এনেকে কাজিয়া নহয়েই আজিলিকে হোৱাই নাই ধৰা ডাঙৰক কাজিয়া
অ'
এই মোৰ লগৰ লগত হয় কালিতা একদম মাৰ মাৰি,
অ,
তাৰপিছত আকৌ দুই তি বছ আৌ ভাল হৈ যায়। এই সৰুতে লগা ভালকে কাইজিয়া কব গ'লে মাৰ মাৰি। বুজিছা?
উম,
পিছে বেয়া গৰম দিছে জান? হেল্ল', হেল্ল', হেল্ল' হেল্ল',